হেল্ল'!
অঁ ক'ত আছ?
অ মই এই ৰুমতে আছো
অ অ, বজাৰ পা আহি পালেহি
কৰি আনিলোঁ তুমি যি যি কৈছিলা।
আহ, আহ, এতিয়া ভাত বনাবী আও
ভাত বনাম এতিয়া মাছ অলপ লৈ আহিছোঁ। ভাজি পেলাই জাতিলাউ দি মাছ বনাম।
আহ মই বনা নাই বনাম আৰু টিভি চাই আছোঁ। হেল্ল' এ ছিৰিয়েল কেইখন।
অ কি দি আছে?
এ হেঙুলীয়া ভৰা দিছে। উম আকৌ এতিয়া ভাড়াঘৰ ভাড়াঘৰ নহয় এই বেহৰবাৰী আউট পোষ্ট।
বেহৰবাৰী আউট পোষ্ট চাবা আৰু তাৰপিছত অ
তাৰপিছত আৰু ভাত খাওঁ। এতিয়া দাইলকে বনাম নেকি? দাইল বনাম ভাত তাতে কণী দিম আৰু
অ তেনেকে খাবা আৰু--অ আকৌ নিৰামিষ খাম বুলি কৈছিলাচোন। সেই ৰাতি নোখোৱা আৰু নিৰামিষ।
অ এ নাখাওঁ দুটা কণী আৰু নহয় একো মাছ-চাছ নহয় নহয়।
অ মাছ-চাছ নোখোৱাও কণী খাবা আৰু অ অ অ ঠিকেই আছে। অকলে আছা আৰু
অ
অহ--অহ ইহঁতে অহা নাই
নাই।
অ সব অহামাহত অহা নাই নেকি?
বৰমা আছে। জীয়েক স্কুল বন্ধ আৰু বৰঙা বাৰীত গৈছে নেকি গোটেই কেইটা জোৱাইয়েকো আহিছে। তেন্তে
অহ অহ
মানুহ নাই। তাৰপিছত তালৈ গৈছে। সৃষ্টি বেয়া হ মে নাই নাই এইকেইদিন বাপেক আছে যে, অঁ বাপেক থাকিলে তাই নাহে। তাই তাকে ঘুৰাই লৈ হে স্কুলতো লৈ যায় ৰাতিপুৱা, অ এ অংগনবাদি ৰাতিপুৱা স্কুল নিব, তাৰপিছত আহিব আহি গা পা ধুৱাই একেবা ধুনীয়াকে চাফা তাফা কৰি আকৌ ভাত পানী।
খুৱাই দিয়ে, ভাত খাইছে ভিনদেউ খুৱাওঁতে ভাত খাইছে নেকি?
দেখা তেনেকে তেওঁ আ। দেও পাই পেলাই। খোৱাই কৰি একেবাই তাৰ পিছত আকৌ ভাত ভাটিবেলা আহাৰো হল খুৱাব। মা যাব।
ই তাই।
অ।
পাৰ্কত লৈ গ'লেই হ'ল। পাৰ্কত দেখোন খেলা বস্তু আছ
অ এতিয়া কথাও কব শিকিছে দুটা এটা, উম আহ মোক মাতা নাই সেইদিনাখন কৈছে এইটো দাদা, এইজনী বা।
এহে।
অ এতিয়া হে বাপেকে কৈছে আ
শিকাই আছে যে এইকেইদিন শিকাই আছে, উম ভিনদেউ শিকাই আছে যে তাই সেইটো কাৰণ ৰণে মাত দিয়া হৈছে
অ এইটো দাদা, এ অ সি তাইও কৈছে এইটো দাদা। প্ৰিয়ংকা বা'ক ক, প্ৰিয়ংকা এজনি বা বুলি ক।
অ তাৰপিছত কৈছে, তাৰপিছত কৈছে বা তাই মানে মাত দিয়া হৈছে আও ধুনীয়া মাতটো ফুটিছে আৰু ন অ', ভালেই হৈছে দিয়া, আজি অহা নাই মানে আৰু তাই আমাৰ হেত
অ', আজি অহা নাই আজি এতিয়া বৰঙাবাৰীত গৈছে নেকি?
অ', এনে যে চোতালত খোজ কাঢ়ি ফুৰে অহা নাই এতিয়া অ', আজি স্কুল বন্ধ কাৰণে অহা নাই ছাগৈ
অ', স্কুল বন্ধ বাপেকে লৈ গৈছে ছাগৈ কাৰোবাৰ জেঠাইহতৰ ঘৰত
অ ফুৰাব লৈ গৈছে আৰু ভালে কৰিছে অলপ বন্ধ দিনত ঘূৰালে কৰিলেহে লৰা ছোৱালী মন বিলাক ভাল লাগে ঘৰত তাই নিয়তুন ধৰিল বাহতৰ ঘৰত থাকি ভালেই পায়। ন জেঠায়েকৰ ঘৰত গৈ ভালে পায় তাত খেলিব পায় বালি চালি লৈ অ',
দেহা ভাইটি লগত উ'ম সিহঁতৰ লগতে খেলিফুৰিব। তাৰপিছত সিহঁতৰ চৰাই এজনী আছে। নহয়। জনী এয়া অ', উ'ম উ'ম জেঠাইকৰ ঘৰত অ হেইজনীও মাতে বৰ ধুনীয়াকে মাতি থাকে। অ', বাইদেউ বাইদেউ কৰি থাকে।
অ', মাত দিব পৰা হৈছে। আমাৰ ঘৰত যে সেয়া ভাতৌটো আছে সি মাত দিছে। তেনে নাই
আমাৰ তাই নিদিয়ে।
হ'লে মইনাজনীৰ ওচৰত কিজানিবা মাত দিওঁতে শুনি শুনি মাতে দি দিয়ে।
উ'ম উ'ম জানো এতিয়া মাত ওলাই নে নোলাই। বেয়া হে এইটোয়া পুহি আছো।
অ', অ', নহয় মাত দি থাকিলে মাত দিব টাইম লাগে। বোলে নহয় ভাটৰ বিলাকৰ
উম অ সেই তেনে যে তেওঁ ধুনীয়াক। অ- বাইদেউ, বাইদেউ
এনেকে মাতে নেকি? অ অ- সিহঁতে ছাগৈ দেহা ভাইটী হঁতে বৰ ভাল পায় একে মাত দি থাকে। সেইকাৰণে - অ- অ- ভিনিদেউকো থাকে মানে আৰু নাম কাঢ়ি- কাঢ়ি চবকে মাতে নাম- কাঢ়িয়ে মাতে আৰু মানে যোনে যাক যেনেকে মাতে তেনেকৈ শুনিছে যে- সেইটো কাৰণে তেনেকে মাত দি থাকে আৰু।
অ
ঠিকেই আছে দিয়া, ভালেই হৈছে। মাতদিব। পাৰা হৈছে যেতিয়া আমাৰাতোকো লৈ যাব লাগিব তাত। গ'লে। তেতিয়া সিও মাত দিব ধুনীয়াকে। ইয়ে। শিকি আহিব।
ডিমিং-ডিমিং আকৌ বাইদেউ বুলি মাতি- অ- বাইদেউ বাইদেউ।
জেঠাই বেমাৰ হৈ আছিলে যে, ভাল পাইছে?
অ
গৈছে।
ভাল পাইছে উম-এই ইমান খোজ কাঢ়িব - মান নাই, এটা বহুত গাল মানুহ আউ-
অ।
কন হয় ম
উম-উম
বয়স হৈছে ন! এতিয়া নো কতনো বিষ- চিষ নহব এনেও মানুহ- আজিকালি বিষ-বেমাৰ বে-
অ- বেছি হৈছে মানে কি হয়, কেলচিয়ামৰ টেবলেট চেবলেট- খাই থাকিব লাগে। সাৰ বিলাক আজিকালি বেছি। থুনুুকা যে হয়, অকণমান কিবা এটা হ'লে বিষটো থাকিয়েই যায়। সেইটো কাৰণে- কেলচিয়ামৰ টেলেটবাক খাই কৰি থাকিব লাগে, পেহীহঁতৰ ঘৰত গৈছে ছনে নাই?
পেহী হতৰ ঘৰত যোৱা ন সেই অলপ দিন।
অ' বা হ'ত আহোতে গৈছিলানে কি?
বা হ'ত আহোতে ভাত খাব মাতিছিলে। অ' ভাত খাব মাতিলে ফোন কৰিলে তাৰপিছত তাৰ পিছত গলো ভাত পা ভাত খাই আহিলো ৰাতি। অহ এফালে আহ এ মাছ মাছ বনালে হেৰি দি পেলাই জিকা যি কান টেঙা দি বনাইছে বিলাহী জিকাই বনাইছে, তাৰপিছতে মাংস বনাইছে চে
অ' পেহীহঁতৰ বায়ে বনালে আৰু।
লেচাই মাহ, আলু ভাজি
অ'
তাৰপিছত আৰু আৰু এটা কিবা ভাজিছিলে
অ' পাহৰিলা, অ' পেহীহঁতৰ বায়ে বনাইছে আৰু ‍।
অ' তাই বনাইছে, উম মোকো বনাব দিছিল মোৰ ভেয়া হাত খনৰ বিষৰ কাৰণে মই নবনালো।
অ' এই পেহীহঁতৰ বোলো হেৰি দাদা যে গা বেয়া হৈ আছে
অ' পাইছে ইমান ভাল পোৱা নাই, ইমান ভাল পোৱা নাই এতিয়া দেখুৱাব আকৌ নেপালত যাব লাগে। তাৰপিছত আৰু নিবলৈ পাৰা নাই। উম
অ' নেপালত দেখাই আছে।
দেখাই আছে
আকৌ দেখাবলৈ যাব আৰু।
আকৌ দেখাব যাম যাব লাগে, এনে সেইনা গৰু এসোপা আছে যে সেইকাৰণে যাব পৰা নাই।
অ' অ' হয় আকৌ পেহীও এতিয়া বয়স হৈছে যেতিয়া লাহে লাহে ন!
উম, পেহীয়ে গৰুকেইটা দানা চানা খুৱাব নোৱাৰে যে।
অ' অ দাদাক লাগেই। বাও স্কুল থাকে আৰু ন?
কুল সদি কৰিব নোৱাৰে আ!
অম
উম উম, ক্ষতি কৰি হলেও গ'ল হয় কিন্তু সেয়াহে, হেৰি গৰুকেইটা ৰাখাছে খোৱা মানুহ নাই।
অ সেইটো কাৰণে।
উম তাইৰ ছাতা হেইএ কাছেত উম মামীয়ে আপুনিয়ে যাওক। সোণমণিৰ লগত। উম ও মই ক'ত চিনি পাংগে মই গৈয়ে পোৱা নাই।
সেদে সেৰেন
হু হু মই গৈ পোৱা নাই সুনমনিও সেইদিনা পা পা মও চিনি নেপাম, চব হিন্দীতে কথা কব লাগিব বুজি বাজি নেপাম, গৈ লৈ পেলাই বোলো দুইটাই বেঙা বেঙিকে ক'ত সোমামগৈ ঠিক নাই অ।
ঠিকে আছে দিয়া হেই উচ অ, জানা মানুহৰ লগত গ'লেই ভাল, আগতে জোনে গৈ আছে তেনেকৈ জানা মানুহৰ লগত গৈ থাকিলেই ভাল হ'ব
উম, তাইক মাতছে তই যা যদি বুলো মই যাম।
অ এক
অ একেলগে বোলো ময়ো দেখুৱাই আহিম গৈ
তুমিও দেখাই আহিব পাৰিবা একেলগে, ধুনীয়াকে ন? যিহেতু তুমি চশমা পিন্ধিয়ে আছা যেতিয়া।
এদিন গৌ যেত বোলো ক এটা আনি পেলাক চবি আৰু
অ অ।
যাম আও তিনোটা আও, এদিন দুদিন হে। এদিন গৈ পেলাই, গৈ পেলাই পামগৈ। তাৰ পিছত পিছদিনা দেখ খাই কৰি আকৌ উঠিম আও উঠি আকৌ ৰাতিটো আহি পিচদিনা পামহিয়ে।
অ' তেনেকেই কৰিবা। গৈ পেলাই তোমাৰ কেইটাও দেখাই আহিবা। লগতে সি তাৰ কামটোও কৰা হৈ যাব ন? যিহেতু তাক চেক-আপ কৰিব যাব দিছেই
উম।
চেক-আপ কৰিব গ'লে আৰু নেপালত এনেও চকুৰ কাৰণে বহুত ভাল দেখাই অহাটোৱে ভাল আৰু তাত চশমা বিলাকত দামবিলাকো ইমান বেছি নহয়। ভালেই হয় আগতে এইটো বৰমাহঁতেও গৈছিলে হয়? তেতিয়া বৰমাহঁতেও কৈছিলে ভাল হয় তাতে
অ'।
তেনেকে- কৰিবা নহ'লে গৈ আহিবা এদিন অ', অ'
ঔষধৰো দাম কম হেৰি দাম কম চশমা তাত, সেকানে বোলে যাম আ, উম উম ৰাখ
অ'